শুনিছোঁ, তুমি শুনিছা।
অ', মই শুনিছোঁ দিয়া তুমি, এ কি কৰিছা পিছে?
কি কৰি আছা?
মই এনেই আছোঁ, ৰ'বা।
কি কৰি আছা?
এনেই আছোঁ ৰ'বা, মই।
কি কৰিছ, অ', মইয়ো এনেই আছোঁ। হয়, হয়, মোৰ খবৰ-খাতি ভাল, তোমাৰ?
মোৰো ভালেই ৰ'বা। এই গৰমত ভাল বুলিও ক'ব নোৱাৰি।
হয়, ঠিকেই কৈছা, মানে এটা কথা বিষয়ে ভা
মানে ভাবি আছিলোঁ, মানে বন্ধুত্বৰ বিষয়ে, অলপ মানে ভাবিলোঁ তোমালগতে অলপ কথা পাতোঁ, নে কি কোৱা।
বাৰু ভাল বিষয় এটাই বাছি লৈছা দিয়াচোন, বন্ধুত্ব মানে মানুহৰ জীৱনৰ অমূল্য সম, আৰু উম, মানে বন্ধু জীৱনৰ সুখ-দুখৰ সংগী হয়, এনে যদি প্ৰ প্ৰকৃত বন্ধু, তুমি বাছি ল'ব পাৰা। সুখ-দুখৰ সংগী হয়, এনে বাৰু কোৱাচোন, তুমি আৰু, কি ক'ব বিচাৰিছা।
মানে, মানুহে পৰিয়ালৰ বাহিৰেও মানে। না বন্ধুৰ মাজত মানে বহু সময় অতিবাহিত কৰে, আমি যদি উম। পৰিয়ালৰ লগতো থাকোঁ, যদি থাকোঁ, তেন্তে মানে আমি, বন্ধুত্ব আ বন্ধুৰ লগতো বহু সময় থাকোঁ। যেনে, যেনেকৈ, বিদ্যয়ালয় হওঁক বা মহাবিদ্যয়ালয় হওঁক আৰু ইমানে সৰু সময়টো পৰিয়ালাৰ লগতে নাথাকো, কিন্তু মানে আমি জীৱনৰ আধা সময় হ'লেও, আমি আমাৰ বন্ধু বিলাকৰ লগতে, অতিবাহিত কৰোঁ।
হয়।
হয়, মানে এজন ভাল বান্ধৱী, আন্দ আনন্দৰ সময়ত নহয়, কঠিন সময়তো কাষত থাকে, মানে আমাৰ সুখ-দুখ আ, তাৰোপৰি আমাৰ আ যিবোৰ টান, কঠিন সময়, সেই সকলোবোৰ সময়তে মানে, আপোনাক বন্ধুজনে কেতিয়াও এৰি নাযায়। অঁ, মই তেতিয়াই গম পাই যে আমাৰ প্ৰকৃত বন্ধু কোন!
হয়, হয়। তুমি ঠিক কথাই কৈছা। আৰু প্ৰকৃত বন্ধুৱে কেতিয়াও তোমাক মানে বেয়া পথলৈ যাবলৈ তোমাক - তোমাক উৎসাহ নিদিয়ে, সদায় তোমাক- ধৰা তুমি চাৰিজন বা পাঁচজন বন্ধুৰ মাজত আছা। সেই চাৰিজন, পাঁচজন বন্ধুৱে তোমাক হয়তো - আহ ক'বা ক'ৰবা ক'বাত যাব লগ ধৰিব বা কোনোবা বেয়া বস্তু খাবলৈ লগ ধৰিব। কিন্তু - তাৰে মাজত যদি প্ৰকৃত বন্ধু তোমাৰ আছে সঁচাকৈ তেনেহলে সেই প্ৰকৃত বন্ধুজনে তোমাক বাধা দিব যে নাযাবা- বা এইবিলাক নকৰিবি এনেকুৱা ধৰণৰ বস্তু কৰিবা মানে কথা কব। তেতিয়া তুমি সেই বন্ধু জনক- চিনি পাব লাগিব যে হয় এইজন মোৰ প্ৰকৃত বন্ধু হয় বা এইজনে মোক সঁচাকে নিজৰ বন্ধু বুলি ভাবে। আৰু যদি সেই চাৰিজনৰ, চাৰিজন ল'ৰা আছে বা চাৰিজন- ছোৱালী আছে, চাৰি গোটেই চাৰিজনে যে তোমাক মানে ধৰা- আহ বেয়া কাৰ্যত বা বেয়া কিবা ধৰা এইবিলাক ধৰে তেনেহ'লে- অঁ, তেতিয়া তুমি গম পাব লাগিব যে এই চাৰি- চাৰিজনীৰ ভিতৰত তোমাৰ কোনো এজনীও বা- কোনো এটাও তোমাৰ প্ৰকৃত বন্ধু নহয়। কাৰণ এ প্ৰকৃত বন্ধুৱে তোমাক কেতিয়াও বেয়া পথলৈ বিচলিত হবলৈ নিদিয়ে, সদায়- তোমাক সৎকামলৈ উৎসাহ জগাব।
হয়, ঠিকে কৈছা। মানে- হয়, ঠিকেই কৈছে মানে আমাক অঁ যিবোৰ আমাৰ প্ৰকৃত বন্ধু আছে তেওঁলোকে মানে আমাক- অঁ, যিবোৰ বেয়া পথ হৈছে সেইবোৰ বেয়া পথত যোৱাৰ পৰা আমাক ৰক্ষা কৰিব বা আমাক মানে উম, - বাধা দিয়ে আৰু আমাক উপদেশ দিয়ে যে এইবোৰ- এ ইহঁতৰ লগত লগ নহবা বা আম এ- এইটো বেয়া পথ, ইটো পথত নাযাবা বা এইটো বেয়া কাম নকৰিবা। মানে- আ সত্যতাৰ কিছুমান গুণ আছে যেনে সততা, বিশ্বাস, - সহানুভূতি, সহযোগিতা আৰু মানে পাৰস্পৰিক সন্মান। মানে উম, - গ্ৰহন কৰে মানে আমাৰ যদি আহ মানে এই মানে- আমাৰ বন্ধুত্বত মানে সততা লাগিব, বিশ্বাস লাগিব। যদি আমি বিশ্বাসে নকৰো এজনে আনজনৰ ওপৰত- সেই বন্ধুত্বটোেনো কি বস্তু! আৰু মানে সহানুভূতি লাগিব যে- আম আমি আমাৰো সহানুভতি থাকিব লাগিব বা সহযোগিতা। সহযোগিতা। যদি আন এজন ব্যক্তিয়ে মানে মানে আন আন এজন বন্ধুৱে যদি আমাৰ আহ- অঁ, মানে বিপদত থাকে ন, তেতিয়া আমি তেওঁক সহায় কৰিব লাগিব বা আমি মানে- সদায় তেওঁৰে সহায়ৰ হাত আগবঢ়াব লাগিব। বা পাৰস্পৰিক সন্মান মানে ইজনে আনজনক সন্মান কৰিব লাগিব।
হয়, তুমি ঠিক কথাই কৈছা। আৰু মোৰ হিচাপত মানে বিশ্বাস হৈছে বন্ধুতাৰ আটাইতকৈ মূল ভিত্তি। বিশ্বাস নাথাকিলে মানে- কোনো সম্পৰ্ক দীঘলীয়া সময় ধৰি টিকি থাকিব নোৱাৰে। আচলতে বন্ধুত বুলি নহয় সকলো সময়ত- সকলো সম্পৰ্ক যদি তোমাৰ বিশ্বাস থাকে, তেতিয়া হ'লে তোমাৰ সেই সম্পৰ্ক- মানে আগবাঢ়ি যাব পাৰে বা বেছি দিন টিকি থাকে। কিন্তু ধৰা বন্ধুত্বত যদি ভৰসা নাথাকে তেনেহলে সেইটো বন্ধুত্ব বুলি কবই নোৱাৰি। আৰু বন্ধুৰ লগত তুমি নিজৰ সুখ -দুখক, আশা, আকাংক্ষা আৰু সমস্যাৰ মানে ভাগ বতৰাও কৰিব লাগিব। আগতে তুমি যেতিয়া সৰু আছিলা তেতিয়া তুমি বুলি নহয়- সকলোৰে মোৰ ক্ষেত্ৰ এনেকা আছিল, মই যেতিয়া সৰু আছিলোঁ। যে মোৰ ধৰা গা বেয়া হৈ আছিল বা মোক স্কুল যাব মানে ধৰা- ঘৰত থাকি গা বেয়া লাগিছিলে মানে মন চব ভাল নাছিল- তেতিয়া মই স্কুললৈকে ওলাই যাওঁ। তেতিয়া মোৰ গা বা মানে- ভালে লাগি যায়। যেতিয়া মই লগ বন্ধুবিলাক লগ পাওঁ, তেওঁলোকৰ লগত হাঁহি- কৰো তেওঁলোকৰ লগত দুটা এটা কথা পাতো। মনৰ কথাাবিলাক কওঁ তেতিয়া মানে মোৰ আহ মোৰ গাত ধৰা যিবিলাক বেমাৰ থকা যেন ম অনুভৱ হৈছিল বা গা বেয়া লাগি থাত বলা অনুভ হৈছিল সেইবিলাক মান মোৰ তাৰ পৰা নাই এতিয়াও এনেকুৱা লাগে আৰু তোমাৰ মতামত কি বাৰু এনে বিদ্যালয় জীৱনত বন্ধুত্বৰ ভূমিকা কেনেকুৱা মানে
অ মানে বিদ্যালয়ৰ জীৱনত বন্ধু হৈছে শিক্ষাৰ সহযোগী মানে সহজা সহযাত্ৰী যেনে একেলগে পঢ়া শুনা খেল ধেমালি আৰু বিভিন্ন কাৰ্য অংশগ্ৰহণে মানে বন্ধুত্ব অধিক মানে শক্তিশালী কৰি তোলে আহ মানে আমি একেলগে পঢ়া শুনা কৰোঁ মানে আমাক বন্ধুজনে বুজাই দিয়ে বা তেওঁ যদি কিবা বুজি নাপায় আমি তেওঁলোকক বুজাই দিওঁ একেলগে খেল ধেমালি কৰা আৰু মানে বিশেষকৈ জিৰণিৰ সময়ত একেলগে টিফিন খোৱা মানে তাৰ পাছত খেল ধোলা মানে এইবোৰ বহুতেই মনত পৰে আৰু বিভিন্ন কাৰ্যসূচী যেনে উম বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে বিদ্যালয় সেইবোৰত মানে একেলগে অংশগ্ৰহণ কৰা এইবোৰৰ মান ফুৰ্তিটোৱে বেলেগ হয়।
আৰু মানে আহ ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশতো মানে বন্ধুত্বৰ ভূমিকা বহুতেই মানে গুৰুত্বপূৰ্ণ বুলি ভাবো মই। যেনে ভাল বন্ধুৱে ভাল অভ্যাস কৰি তুলিবলৈ মানে উৎসাহ দিয়ে মানে তুমি যেনেকে কথা যে আমাক মানে বিপথে চলিবলৈ মানা কৰে বা আমাক অ মানে ভাল পথত লৈ যায়, বা আমাক সদায় মানে ভাল পৰামৰ্শ দিয়ে। মানে এইবোৰে এজন ভাল বন্ধুৰ
হয় কোৱাচোন!
হয় তুমি কোৱা।
মই ভাবো যে আৰু বিশ্বাসৰ মানে বন্ধুত্বত যথেষ্টখিনি গুৰুত্ব আছে তোমাক মই অলপতে কৈ উঠিলো। আৰু তাৰে লগতে ধৰা অ' মানে আজিকালি সামাজিক মাধ্যমৰ যুগতো বন্ধুত্বৰ মানে ধাৰণাত যথেষ্টখিনি পৰিৱৰ্তন আহিছে মানে যথেষ্টখিনি মানে ভালে খিনি পৰিৱৰ্তন আহিছে ধৰা এতিয়া মানুহে অনলাইন যোগেও বহু বন্ধু বনাব পাৰে। কিন্তু বাস্তৱ জীৱনৰ বন্ধুৰ মূল্য আজিও অক্ষুন্ন আছে। তুমি ধৰা অনাইনত যিটো বন্ধু বিচাৰিবা আহ বন্ধু বিচাৰিবা বা যিটো বন্ধু আহ নতুনকে বনালা তেওঁৰ মানে তেওঁৰ যিখিনি তোমাক কথা ক'ব পাৰিব বা তুমি যিখিনি তাক তেওঁক খুলি ক'ব পাৰিবা। তাতচ্চে তুমি যিটো তোমাৰ বাস্তৱ জীৱনৰ বন্ধু তেওঁ তুমি বেছি ভালকৈ কথা কব পাৰিবা বা তুমি বেছি ভালকৈ মানে চিনি পোৱা। বা তেওঁৰ লগত তুমি আহ বেছি ভাল তোমাৰ এটা সম্পৰ্ক যিটো তোমাৰ অনলাইনৰ বন্ধুতৰ লগত গঢ়ি গঢ় মানে গঢ় লৈছে আৰু। আৰু অনলাইন বন্ধুত্ব হ'লেও আহ মানে ধৰা বাস্ত বাস্তৱ জীৱনৰ বন্ধুত্বৰ মাজত যথেষ্ট খিনি পাৰ্থক্য আছে। আহ তাৰ ফলত মানে সম্পৰ্কটো অধিক গভীৰ নহয় অনলাইন বন্ধুত কেতিয়াবা মানে ধৰা সেই অনুভ কম দেখা যায়। আৰু অ বাস্তৱ জীৱনৰ বন্ধুৰ লগত ধৰা আমি সদায় লগ পোৱা থকা যায় বা তেওঁলোকৰ লগত সদায় বেছিভাগ আমাৰ কথা বতৰা হৈ থাকে। বা বেছি আমি লগ পাই থাকো বা ঘৰ ওচৰ পাজৰ বন্ধু লগ বন্ধুু বুলিয়ে কব পাৰি কিন্তু অনলাইন বন্ধু তেনেকুৱা নহয়। তেওঁলোকক আমি কেতিয়াবা সময় পালে বা সময় পালে তেওঁলোকক মেছেজ কৰিম বা সময় পালে তেওঁলোকক ফোন কৰিম তেনেকুৱা আহে তেওঁলোকৰ সেইকাৰণে তেওঁলোক ত যিটো এটা সম্পৰ্ক আছে সেইটো মানে সিমান গভীৰ হোৱা দেখা নাযায়।
হয় ঠিকেই কৈছা ত মানে বন্ধুৰ মাজত এই মতভেদো হয়। মানে তেওঁ কিবা এটা বেলেগকৈ মানে- মানে বা মই কিবা এটা বেলেগ ভেদ হয় মানে মতভেদ হোৱাটো স্বাভাৱিক মানে এনে পৰিস্থিতিত শান্ত ভাৱে আলোচনা কৰি মানে সমস্যা সম- সমাধান বিচাৰিব লাগে। মানে তেওঁ যদি আমাক নামাতে বা আমিও যদি তেওঁক নামাতো তেন্তে মানে আমাৰ এই মদ ভেদটো কেতিয়াও মানে অ' ভাল হবই নোৱাৰিব বা আমাৰ কেতিয়াও মানে মানে যিটো আমাৰ বন্ধুত্ব আছে সেইটো চাগে আমাৰ বেয়া হৈ যাব কিন্তু আমি যদি মানে শান্তভাৱে কথা পাতো বা আলোচনা কৰো যাৰ মানে আমাৰ দুতাৰ মানে বন্ধুত্বটো ভালে আমাৰ মদভেদটো দূৰ হয়। আমি তেনে কৰা উচিত যাৰ ফলত মানে আমাৰ এই মদভেদটো দূৰ হব। আৰু মানে ক্ষমা কৰাৰ মানসিকতাটো মানে বন্ধুত্বত বহুতেই প্ৰয়োজনীয় মানে ভুল বুজাবুজি বা সৰু সুৰা মানে ভুল-বোৰক মানে ক্ষমা কৰিব নোৱাৰিলে বন্ধুত্ব টিকি নাথাকে। যদি তেওঁ মানে কিবা এটা বেলেগ মানে এটা সৰু ভুল কৰিছে আমি তেন্তে মানে তেওঁৰ মানে অতি সহজে মানে ক্ষমা কৰি দিব লাগে যাৰ ফলত মানে আমাৰ বন্ধুত্বটো অতি আৰু গভীৰ হয় বা মানে বেয়া টিকি থাকিব পাৰি নহয় যদি আমি মানে অ ক্ষমা কৰ মনোভাৱ নাৰাখো বা আমি যদি মানে আহ তেওঁক নামাতোৱে বা ক্ষমায়ে নকৰো। কিন্তু মানে আমি কেতিয়াও মানে সেই বন্ধুত্ব টো বাচাব নোৱাৰিম।
হয়, হয় তুমি ঠিক কথাই কৈছা যদি আচলতে বন্ধুৰ মাজত মতভেদ হয় তেতিয়াহলে আমি বন্ধু নামতটো এৰি দিব নোৱাৰো বা বন্ধুটো আমি সম্পৰ্ক সম্পৰ্কতটো চি চি দিব নালাগে। হা দুয়োজন বন্ধু মাজত ভুল বুজা বুজি তেনেহলে দুইজনেই অ' ভালদৰে মিলি কিনে কি সমস্যা হৈছে বা সেই সমস্যাটো সমাধান কিবা এজনে এজনে কিয় বেয়াপাইছে এইবিলাক মানে সমস্যা সমাধান হোৱা উচিত। আমি মিছামিছি মনত বেয়া ভাবলৈতো লাভ নাই আচলতে নিজৰ প্ৰকৃত বন্ধুজনকহে হেৰুৱা যাব এইবিলাক কৰি থাকো আমাৰ সৰু সৰু ভাব ৰাখি থাকো সৰু সৰু বেয়া পাই থাকোঁক এনে সমাজ গঠনত বন্ধুৰ যথেষ্টখিনি ভুমিকা আছে। মানে বন্ধুত্ব মাধ্যমিক সহযোগিতা হওঁক ভাতৃত্ববোধ হওঁক সহযোগিতা আৰু সামাজিক মানে ঐক্য বৃদ্ধি পায়। যেতিয়া ধৰা সমাজত অনুষ্ঠান হয় তেতিয়া আমি সকলোে বন্ধুৱে বা লগ বান্ধৱীয়ে একেলগ হৈ পেলাই যেতিয়া কামবিলাক কৰো তেতিয়া মানে সেইবিলাক মানে সতন্ত থাকে বা সেই বিলাকত যথেষ্টখিনি আগবাঢ়ি যাব পাৰো। অ সমাজখন যথেষ্টখিনি আমি আগবঢ়াই নিব পাৰো এয়া তোমাৰ কি মতামত বাৰো কোৱাচোন?
হয়, ঠিকেই কৈছা মানে আমি মিলি জুলি যদি কাম কৰো বন্ধুৰ লগত বা আন কোনোবাৰ লগত তেন্তে আমাৰ এই অ' বন্ধুৰ মাধ্যমে সহযোগিতা ভাতৃত্ববোধ বা সহৰ্মিতা মানে আমাৰ যি আমাৰ সামাজিক বৃদ্ধি পায়। অ' মানে আমাৰ উম, অ' মানে আমাৰ যিবোৰ বন্ধুত্ব আছে সেইবোৰ মানে আমি উম, সদায় মানি চ মানি চলিব লাগে বা আমি মানে বন্ধুত্ব সদায় ৰাখিব ৰাখিবৰ চেষ্টা কৰিব লাগে। আমি মানে কেতিয়াও বন্ধুক মানে এৰি দিব নালাগে বা আমাৰ সামাজিক মাধ্যমত মানে বন্ধুত্বৰ বহুখিনি আছে। আৰু মানে নতুন বন্ধু বনোৱাৰ সময়ত মানে আমি কিছুমান কথা মনত ৰখা উচিত যেনে মানুহৰ চৰিত্ৰ আচৰণ আৰু মানে মূল্যবোধৰ ওপৰত মানে আমি গুৰুত্ব দিব লাগে। মানে ভাল সংগই জীৱনৰ উন্নত আমি যদি যিকোনো এজন মানুহক যদি বন্ধু বনাই লওঁ তেন্তে মানে তেওঁৰ বোৰ আমাৰ তাতে আহি যাব। কিন্তু যদি আমি মানে এজন ভাল বন্ধু বনাওঁ তেন্তে মানে আমাৰ অ' আমাৰো ভাল গুণ আহিব বা তেওঁ মানে ভাল গুণ পাব আমাৰ পৰা।
কথাই কৈছা বাৰু আজিলৈ সামৰো তোমাৰ লগত কথা পাতিম বাৰু যথেষ্টখিনি সুবিধাও হ'ল বা যঠেষ্ট খিনি মই জ্ঞান পালো।
হয় মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে আজিলে সামৰো তেনেহলে।
হয় দিয়া, ধন্যবাদ।